হেল্ল'
হেল্ল' অ ব্যস্ত আছ নেকি?
নাই, নাই ক।
অ এই তহঁতৰ ফালৰে-
তহঁতৰ ফালে যে ৰাস মহোৎসৱ হয় তাৰে অলপ অ তাৰে অলপ
আ উম পাঠশালাৰ ৰাস মহোৎসৱ আমাৰ অঞ্চলত এটা বহুত জনপ্ৰিয় আৰু- আনন্দ উৎসৱ দেই? এই উৎসৱটো তোৰ দহ দিনৰ, দহ দিনপা -পোন্ধৰ দিন ধৰি চলে আৰু কেতিয়াবা যদি বহুত বেছি ভাল হয় সোণালী জয়ন্তী হওঁক বা ৰূপালী জয়ন্তী, এনেকুৱা হ'লে বিশ দিনমান চলে আৰু এই সমস্যাবোৰ সমগ্ৰ ঠাইখনত উৎসৱৰ ৰঙেৰে ভৰি পৰে।
অ', এনে আ তাত তাতে কেনেকুৱা ধৰণৰ বস্তু দেখা পায়, বা কি কি হয় অলপ ক'চোন
অ' বহুত হ সুন্দৰ মূৰ্তি আৰু দৃশ্য প্ৰদৰ্শন কৰা দেখা যায়। বিভিন্ন পুৰণি কাহানীও ওপৰত ভিক্ত কৰি এই মূৰ্তিবোৰ সাজি তোলা হয়। সেয়া দেখি বহুত ভাল লাগে।
অ', তাৰে আ মন্দিৰখন মন্দিৰ এখন আছে ন'
উম উম
মন্দিৰ খন কেনেকুৱা ধৰণে খজোৱা হয়?
শ্ৰীকৃষ্ণ বাবে বহুত সুন্দৰকৈ সজোৱা হয় দেই। ৰঙীন পোহৰ ফুল আৰু বিভিন্ন সাজেৰে মন্দিৰখন সজোৱা হয়।
আচ্ছা, আ এনে তাৰে ভিতৰত পূজা-চূজা হয়নে?
হয় হয় তাৰে ভিতৰত পূজা, আৰু ৰাতি মন্দিৰটো দেখিবলৈ খুব ধুনীয়া লাগে। যেতিয়া ল, যেতিয়া একদম লাইটবোৰ দি দিয়ে তেতিয়া খুব ধুনীয়া লাগে আৰু
অ', আৰতি- চাৰতিও
আৰতি-চাৰতিও হয়? অ', আৰতি হয়। আৰু তোৰ ফুট লগাই
উম
ফুটটো তোৰ মানে, আমিতো মন্দিৰত গ'লে আমি ফুট ৰঙা ফুটটো লগাওঁ ৰঙা ফুটটো লগাই দিয়ে কিন্তু তাত। তোৰ হোলীৰ যিটো ফাকুৱাৰ গুলপীয়া ৰং। সেইটো। ফুট দিয়ে আৰু লগাই।
অ গুলপীয়াটো মানে।
জুলপীয়াটো মানে বহুত স্পেচিয়েল আৰু। অ বহুত মানে কি বুলি কয় এইটো, হলীৰ কৃষ্ণটো হোলীৰে সটো কোৱা হয়। ৰঙৰ লগত। খেলেদ। ত' সেনেকুৱাকে আৰু।
উ অম তই তাল।
ম তই তালে কাৰ লগত গৈছিল মইতো তাত যাও বাৰু এদিন মানে। কি হ'ল আমি আমাৰ বন্ধু বান্ধৱীৰ লগত গৈছিলোঁ গোটেই, আমি একেলগে বহুত আনন্দ কৰিছোঁ দেই।
অ কিবা উম তাৰ।
তাৰ পিছত মন্দিৰ মন্দিৰ মন্দিৰখনত যোৱা পিছত কি কৰিলি। মন্দিৰৰ আৰু দৃশ্যবোৰ চোৱাৰ পিছত আমি বিভিন্ন খেল, ধেমালিৰ ফালে গ'লোঁ তাত। শিশু আৰু ডাঙৰসকলৰ বাবে। বহুত খেল। ধেমালি আছিল।
আচ্ছা তই এনে কাক।
আৰু এনে অ খেলধেমালিত কিবা পাৰ্টিচিপেট কৰিছিলি নেকি অংশগ্ৰহণ কৰিছিল। অঁ, মই। তিনিটা খেল, ধেমালি উঠিছিলোঁ নাও খেল। ব্ৰেক ডেন্স। আৰু। ডাঙৰ চকৰিটো যে আছে। তাত পঢ়োতে বেছি ভাল লাগে প্ৰথম প্ৰথম ভয় লাগিছিল। কিন্তু তাৰপিছত। সেই হ'ল আৰু।
আত্ছা অ তাৰে অভিজ্ঞতা কেনেকোৱা আছিল।
কেকা কেনেকা আছিল খেল ধেমালিত অংশগ্ৰহণ কৰাৰ পিছত। অলপ ভয় লাগিছিল। বিশেষকৈ সেইটো ডাঙৰ। ডাঙৰ চকৰিটো কিন্তু খেল আৰম্ভ হোৱাৰ পিছত বহুত ভাল লাগিছিল
চিকচ
অভিজ্ঞটো একেবাৰে ন তুন আছিল আৰু আনন্দ আছিল
উম চা আ এনেই টিকেট চিকেট টিকেত লয় নে
কৰিলো অ লয় লয় টিকেট লয় টিকেটটো চল্লিছ টকাৰ পৰা ষাঠি টকালৈকে লয় আৰু এজনৰ আৰু তেনেকোৱাই আৰু সৰু পোৱালিবোৰৰ কাৰণে যিবোৰ আছে সেইবোৰ তোৰ দহ-বিশ
সৰু বাচ্ছাৰ কাৰণেও আছে নে
সৰু বাচ্ছাৰ কাৰণে আছে নে। উম আছে আছে
অ কোনটো খেল বেছিকে ভাল লাগে নিজৰ এমুঠি পালে
মোৰ কব গলে ব্ৰেক ডান্সটো বহুতে বে বেছি ভাল লাগিল সেইটো যি ধৰণে বস্তুটো এইটো কেনেকোৱা হয়নো মানে তাত তই বহাৰ লগে লগে বস্তু এফালৰ পৰা সিফালে নিব তাৰপিছত ঘূৰাই দিয়ে আৰু বহুতে বেছি ভাল লাগে সেইটো মানে
উম তাৰপিছত আৰু কি
তাৰপিছত আৰু কি কি তাৰপিছত আমি বিভিন্ন দোকান চাবলৈ গ'লোঁ তাত কাপোৰ অলংকাৰ মেখেলা চাদৰ ফুল ঘৰ সজোৱা সামগ্ৰী আৰু বহুতো বস্তু আছিল
অ মানে কি পুৰা বজাৰ কৰিলা নে কি
হা হা?
পুৰা বজাৰ কৰিছ?
অঁ কৰিছো কৰিছো, পুৰাই বজাৰ কৰি কৰিছু।
অ উৎসৱখন এনেই কিমান ডাঙৰ ঠাইত অৱস্থিত হয় মানে, কিমান ডাঙৰকে পাতে?
তোৰ উৎসৱখন বহুত ডাঙৰ বহুত ডাঙৰ জোগাত হয় আৰু, ইমান ডাঙৰ যে সকলো ঠাই ভালদৰে ঘূৰি চাবলৈ যথেষ্ট সময় লাগিব তোৰ, মানে ক'ব গ'লে তোৰ তই দিনটো লোৱাকে আহিব লাগিব আৰু। দিনটোক সময় দিম। কিন্তু মই কওঁ যে দিনত চাই সিমান এটা ভাল নালাগে? যিমান ৰাতি যি ভাল লাগে।
আৰু গৰম দিনতো ভাল নালাগে একদম।
অ' গৰম দিনত ভাল নালাগে।
নাই নাই ৰাস হ'লে ঠাণ্ডা অলপ পৰে হলেও
হ'ম অঁ গৰম দিনত ভাল নালাগে, সেইকাৰণেতো গৰম দিনত নহয়। ঠাণ্ডা দিনত, অ' ৰ'দটোত কাৰনে মানে গম ভাল নালাগে আৰু তুৰ কি হয় বস্তুবোৰ কেনেকোৱা দুকান পুহৰ ঘৰ ইমান নেথাকে আৰু দিনত, ৰাতি যিমান থাকে। আৰু তোৰ যিবোৰ, যিবোৰ, যিবোৰেৰে মানে ষ্টাইল কৰা হয়, লাইট দিয়া হয়, সেইবোৰ চকুত নপৰে তোৰ দিনত।
ওম'-ওম' ৰাতি ৰমক জমকটো একদম উঠি যায় তোৰ আৰু ধুনীয়া এখন গেট দিয়ে
উম' আছিল আছিল।